হেলও
অ হেলো
হেল্ল
শুনিছানে?
অ শুনিছো
কি কৰিছা? অ ভালে ভালে তোমাৰ ভাল
অ ভালেই দিয়া
অ, আছিলে এনেই খোৱা বোৱা হল?
অ, খোৱা-বোৱা হ'ল দিয়া। তোমালোকৰ হ'ল?
অ হয় নাই নাই হব আৰু
অ, আমি সোনকালে খাই দিলো।
অ অ
বহুত দিনৰ মূৰত ফোন কৰিলাহ্,
হয়, তুমি এতিয়া কি কৰি আছা, এনে?
অ মই এয়া হেই বি এছ চি কৰি আছো,
হ-অ
উ
তুমি এতিয়া ক'ত থাকানো ঘৰত নে বাহিৰত?
অ ময়ে ঘৰত থাকো এতিয়া।
এঅ
একবছ তয়ে হব হল বাহিৰৰ পৰা আহা আগতে গুৱাহাটীত আছিলো। অ ইয়াতে কিবা-ম-প্ৰাইভেট কে জব এ
অ অ ঠিকেই আছে, অ- অহ বিহু কেনেকুৱা গল?
বিহু গ'ল আৰু ঠিক ঠাক, তোমাৰ কেনেকুৱা গ'ল?
অ মোৰো ঠিকেই গৈছো এ বিহু ঠিকে গৈছে, মানে মোৰ যাম আছিলে যে অ-ইমান ভালদৰা মানে এনজয় কৰিবই নাপালো আৰু
আহ আহ আহ আচ্ছা বিহু মাৰিবলৈ গৈছিলা নে নাই?
অ বিহু হে নগলো চালো আ বিহু বিলাক ঘৰলৈ আহা হুঁচৰি পাৰ্টি
অ অ পিঠা কি কি বনালা? মই পিঠা মই বনোৱা নাই বাৰু মায়ে বনালে, কিবা তিল পিঠা তাপিছত, তেল পিঠা আৰু নাৰিকলৰ লাৰু
অহ্-অম সেয়ায় তিল পিঠা নাৰিকলৰ লাৰু,, হুঁচৰি চুচৰি গাব গলা হুচৰি গাব গলা অঁহ অ' প্ৰগ্ৰাম-প্ৰগ্ৰাম চগ্ৰাম চাইছানে নাই?
বিহু প্ৰগ্ৰাম অ' চালো-চালো দুদিন চালো উম্
উম কেনেকুৱা হৈছে প্ৰগ্ৰাম বিলাক?
ভালে হৈছে মই বাৰু বহুত বছৰৰ মূৰত চাইছোঁ ন
অ-অ- উম মোৰ এবাৰ চোৱা নহলে। তাক এক্জামৰ কাৰণে এইবিলাক মানে এবাৰ অলপ বাদেই দিলো আৰু এই বিহুৰ লগতে এক্জামটো পৰি গল যে উম
এনেই কৰবাত ফুৰিব চুৰিব গৈছ নে নাই?
ফুৰিব যোৱা নাই যাম বুলি ভাবিছোঁহে, যোৱাকালি মোৰ এক্জাম শেষ হৈছে। অ অ অ এ প্ৰগ্ৰাম বিলাক এতিয়া কেনেকুৱা চলিছে?
প্ৰগ্ৰাম চলি আছে এইবাৰ অলপ ক'ম আৰু জুবিন দাৰ ঢুকোৱাৰ কাৰণে ইমান নাই মানে- উম উ আৰু তো এতিয়া মেলা বোৰ হৈ আছ আমাৰতো মৰিগাঁও ডিষ্ট্ৰিক্টতটো মেলাবোৰ হয়য়ে ন গাঁৱে-গাঁৱে
অঁ সেই মেলা তাকে মই সুধিম বুলি ভাবিছিলোঁ হেৰি তোমালোকৰ তাতো হব ন মেলা?
অ হব হব দুই মে হয় শনিবাৰ পৰিছে আহিবা আমাৰ তাত।
অ সেয়াই এবাৰ বোলো কতো অ' কতো যোৱা নহয়। নহলে মেলাকে চাম বুলি ভাবিছো
অ তোমালোকৰ তাত কেতিয়া?
আমাৰ এফালে হৈ গল নেকি মই নাজানো দেই আমাৰ এইখিনিত হয় নে নহয়
অ অ আচ্ছা আমাৰ ইয়াতে আকৌ
উম তাত উম তোমালোকৰ ডিষ্ট্ৰিকত যেনেকে মে মেলা হয় আমাৰ মানে ইমান নহয়।
আচ্ছা, আমাৰ ইয়াত আৰু এখন হয় আমাৰখন বাৰু সৰু তুমি ইয়াতে একো নাপাবা, যাচ অকনমান, কিন্তু ইয়াতে ডাঙৰকে এখন হয়। বাঙিয়া মেলা বুলি কয়। দলৰি চুবা বুলি এডোখৰ জেগা আছে। তাতে হয় আৰু,
অ', অ', ভাঙিয়া মেলা এ, নামটো শুনিছো।
অ', অ', ডাঙৰ ডাঙৰ অ', ডাঙৰ হয়, এতিয়াতো ইমান নোহোৱা হ'ল বাৰু, এ বহুত বস্তু ওলাই মেলা আগত তটো আগতে আমি সৰু সৰু থাকোঁতে ইমান ওলোৱা নাছিলে, জাষ্ট মানে অকল কিবা খেলনা বস্তু চস্তু তাৰ পিছত ছোৱালী মানুহে পিনা খাৰু কিবা কিবি এইবিলাক আৰু অ', আগতেতো, হা?
গোঁসাই উলিয়াই বোলে শুনিছোঁ।
অ', গোঁসাই উ ওলিয়াই মানে কি তেনেকুৱা মন্দিৰ থাকে ন'। মানে মেলা খালি মানে মন্দিৰ থাকে আৰু। সেই আমাৰ ধৰি লোৱা যোন এখন গাঁৱৰ পৰা পাতে মানে তাৰ নামঘৰৰ পৰা আমি আমি যোনটো মানে থাপনা হিচাপে ব্যৱহাৰ কৰো আৰু গোসাঁই বুলি কয় আমি যাত যত মানে সেৱা কৰো তাৰ পৰা মানে সেই থাপনাখন উঠাই লৈ তাত এদিনৰ কাৰণে অকল মেলা দিনাখনৰ কাৰণে বহাই, নাম চাম গাই তাৰপিছত মেলাহে ফালে আকৌ লৈ গুচি আহে মানে।
অ', অ', ভালে লাগে চাগ গেনো, মই মানে তেনেকুৱা মেলা চো চোৱা নাই, এইবিলাক কিবা কিবি বহাগী মেলা, এনেকুৱা আনন্দ মেলা আহে যে তেনেকুৱাহে চাওঁ।
অ', অ', আচ্ছা। তোমালোকৰ ফালে বিহু কেনেকুৱা?
বিহু ভালে গৈছে আৰু। এ জুবিন দা নাই যে, এতিয়া চবতে সেমেকাই হৈ আছে আৰু।
অ এইবাৰ সেমেকা অহা বাৰ মা হব আৰু ভাল। এনে তুমি সোণাপুৰ, অ', গৈছো গৈছো, তুমি গৈছা?
মই গৈছিলো এবাৰ, এ ভালদৰ মোৰ ইমান ইমান বেছি সময় থাকিবলগীয়া ন, মানে থা
অ', আমি মানে ময়ো যাওঁতে তেনেকে বহুত টাইম থাকা নাই। কিন্তু মানে মই প্ৰায় মোৰ মানে কিবা কামৰ ক্ষেত্ৰত হওঁক মানে গুৱাহাটী আহা যোৱা কৰি থাকিব লাগে। ৰাস্তাটোত পাই যায় মই দেখিহে যাওঁ মানে সোমোৱা হিচাপ এই এদিনেই সোমাইছো আৰু।
অ', অ', অ', মই সেই এদিন লগৰ বিলাকৰ লগত যাম বুলি ভাবিছ চোৱাও ভালদৰে
অ অ এই আচ্ছা গুৱাহাটী ওলাওতে এটা কথা মনত পৰিছে এই এই গুৱাহাটীত নতুনকে খুলিছে চাইন্স চিটি শুনিছানে? চনাবোৰত অ', শুনা নাই নেক
নাই, নাই।
নাই ডাঙৰকে মানে খুলিছে ছাইস চিটি বহুত ডাঙৰ বোলে এৰিয়াটো তাতে চাইন্স মানে মিউজিয়াম টাইপৰে চাগে কিবা কিবি বস্তু আছে চাগে আৰু। কিন্তু মানে বহুত ডাঙৰ বোলে মই মানে নেটত হে পাইছো মান তাকে মানে যাবলৈ মন এটা আছে দিন যাম নহলে ওলাবা
অ', কিবা পাৰ্ক চাৰ্ক আছে নেকি?
পাৰ্ক নহয় মিউজিয়াম টাইপৰ হয় চাগে ময়ো ইমান ভালকে নাজানো
অ', অ'।
নেটত পাইছিলোঁ আৰু
পেলাই এদিন যাম।
অ', অ', অ', এনে পাৰ্ক খুলিছে তোমাৰ ৰিভাৰ পইণ্ট নাম শুনিছা
অ', শুনিছো।
অ', সেইফালে পাৰ্ক খুলিছে মানে। নতুনকে খুলিছে আৰু ৰিবাৰ পইণ্টৰ ওচৰতে। তাতো মানে ভাবিছো আৰু। দিন গুৱাহাটী গ'লে মানে, ভন্টিহঁতক লৈ পেলাই মানে একেলগে সববোৰ চাই পে-থাকি পেলাই মানে, আহিম বুলি আৰু। তেতিয়াহে ভালকে জনা যাব। বাকী, তোমালোকৰ সেইফালে কি কি আছে যাব পৰা জেগা?
আমাৰ এইফালে আছে এইয়া ঢেৰ প্লেচ আছে এইবিলাক। অ', ধৰি লোৱা জুৰি থাকে জুৰিত থাকা এনেকুৱা, অ, আহিব এনেকুৱা আকশী গংগা কিবা-কিবি এইবিলাক আহিবা! তুমিও এনেকে চাবলৈ যাম আমি আ গমৰ দিনত আহিলে ভাল হ'ব, মানে জুলাই মানত আহিব
অ', উম, আমাৰ ইয়াতে আকৌ তেনেকুৱা বৰ বিশেষ ঘূৰিব পৰা জেগা নাই সেইকাৰণে ঘূৰাটো নহয়ে মানে। মানে তেনেকুৱা ইমান বি শেষ নাই আৰু।
অ।
চৰি হা মোৰ মানে অকনমান কাহঁ হৈ আছে হা।
অ', অ', বাকী ঘৰৰ মানুহৰ ভাল আৰু? অ, আমাৰ ভালেই। ভন্টি কিহত পঢ়ি আছে বা?
অ', মোৰ ভন্টি তোমাৰ ক্লাছ নাইন পাইছেগৈ।
আহ অ।
উম।
উম
তোমাৰ ভাইটি আছিল নে ভন্টি আছিলে?
মোৰ ভন- ভন্টি এজনী আছে। তাই এইবাৰ ক্লাছ ছিক্সত।
অ', অ', অ'। মই মানে পাহৰি গৈছোঁ বহু বহুত দিন হল ন' কথা নাপাতা।
উম উম।
বাকী তুমি বি এ চি কৰি আছা বুলি যে কৈছিলা কিহত মেজৰ কিহত লৈছা?
মেটছত
অ', অ', অ'।
উম মেটছত মেজৰ, আজিকালি অ', আজিকালি ঢেৰ চাবজেক্ট নহয়।
হ।
উম হ
ভালেই ভালেই।
অ তুমি বোলে বহুত ধুনীয়া ধুনীয়া বস্তু বনাব জানা
বহুত ধুনীয়া ধুনীয়া মানে কি বা বস্তুৰ কথা কৈছা?
খাদ্যবিলাক আৰু
অ নাই নাই নাই নাই ইমান ভালকে নাজানো এনেই ইউটিউব চিউটিউব চাই কৰি অকনমান বনাও বনাই ভাল লাগে
অ', অ'। মোৰ আকৌ খাই ভাল লাগে।
অ', তেতিয়াহ'লে আহি, আমাৰ ঘৰত আহিবা। মই বনাম, তুমি খাবা। কি খাবা পিছে? কি মানে তোমাৰ খাবলৈ বেছিকে মন যায়?
কি বনাই, তুমি যি বনাই খুওৱা আও।
নহয় নহয় হলেও কিছুমান মানুহে থাকে ন যে মই মাছ খাই ভাল প পাওঁ বা মাংস খাই ভাল পাওঁ। নাই, মই পনিৰ খাই ভাল পাওঁ। তেনেকুৱা স্পেচিফিক থাকে ন, কিছুমান মানুহৰ।
অ মই এতি মই যচা বেছি ভাল পাওঁ কিন্তু অ, ম চব মাংস ইমান নাখাওঁ, পনীৰটো ভাল
অহ, আচ্ছা।
তোমাৰ পা অলপ শিকিও আহিব পাৰিম ৰেচিপি।
অ অ'কে। তুমি আহিলে কবাত কি খোৱা, মই বনাই দিওঁ। থাকাকে আহিবা, তেত এদিন এদিনকে এটা, এটা বনাই খুৱাব পাৰিম।
অ
বিহু বুলি আলহী চালহী আহি আছে, চাগে?
নাই নাই নাই এইবাৰ বিহু আলহী ইমান নাই মানে হেল্ল'
অ অ, শুনি আছো উম শুনি আছো।
মানে বিহুৰ আলহী ইমান নাই এই আগৰ নিচিনা নাই কি হ'ল আৰু চববোৰ মানুহ আজিকালি বিজি হৈ গ'ল। মই নিজেই নাই বিহু খাবলৈ কতো। সময় মিলাব নাই তুমি গৈছ ছানে নাই কৰবাত?
আৰু বেলেগ তেনেকে যাব পৰা নাই নে যাও বাৰু বিহু দিন মানে স তেনেকে সময় উলিয়াই যাওঁ। কিন্তু এইবাৰ মানে হে একজামে ৰখাই থৈছে। এয়া ঘৰতে
অ আচ্ছা, বহুত ধুনীয়া দিনত একজাম কৰিছে আকৌ।
উম, তাকে তথাপিও সেই একজাম ভালে ভালে গ'ল জেনিবা। আৰু হেৰি ন মেলাত মানুহ চানো মানুহ চানো মা তেনো মেলাত।
অ, মানে এই আমাৰ এইখিনিত সেইটো আছে। কিন্তু আমাৰ আমাৰ মানে চুবুৰীটোৰ আৰু। আমাৰ চুবুৰীটো ইমান নাই। ওচ ওচৰৰ, আমাৰ মানে আৰু চুবুৰী আছে ন মানে। সিহঁতৰ তাতহে বেছিকে এইবিলাক হয়। আমাৰ তেনেকুৱা মেলাত ইমান মানুহ মাতা তথাপিতো আৰু ঘৰৰখিনি
অ অ অ, অ অ ঠিকে আছে এবাৰ মই যদি সময় মিলে মইও যাম। চাই আহিমগৈ মানে মোৰ বহুত হেঁপাহ আৰু মেলাত নাম শুনি থাকো ন। অ, বিশেষকৈ মোৰ সেই বাঙিয়া মেলা চোৱা বহুত হেঁপাহ।
অ বাঙিয়া মেলা হয় তোমাৰ, আমাৰতো বাৰু মেৰ দুই তাৰিখে হ'ব বাঙ বাঙিয়া মেলা হয় তোমাৰ মেৰ চৌবিশ তাৰিখ। কি বাৰ পৰিছে মই এবাৰ চোৱা নাই। কৰোঁ
অ অ, এতিয়া তোমালোকক খাবলৈ হ'বই চাগে।
অ হ'ব আৰু বনাই আছে মায়ে।
অ অ
আজি কি দি ভাত খালা?
ভাত এয়া ডালি মাছ আছিলে মাছ ফ্ৰাই কৰিব দিলোঁ।
অহ, অ, আজি আমাৰো মাছ দিয়া, মিলিছে। দিয়া তেতিয়াহলে ঠিকে আছে আৰু পিছত কথা পাতিম উম-উম-উম-উম।